অ
মোৰ মোবাইলৰ ই এম আই কেইটা আছে?
মোবাইল ই এম আই এতিয়া দহটা।
দহটা দহটা আছে।
উম
উঠাই দিবি নেকি তাক?
এই আহা মাহত দি লও দি পেলাই মোটামুটি দুইমাহমান পিছত লেকি যদি মই জমা কৰিম অলপ কৰি ঘৰৰ পৰা অলপ লৈ উঠাই দিম আৰু। নহলে ভেজাল হয় মানে কি হয় বাইকত থাকিল মবাইলত থাকিল আৰু ঘৰতো দিবা লগা হে সেনেকে মানে মোৰ পইচাতো মিলোৱা দিগদাৰ হৈ যায় আৰু সিফালে অহা যোৱা খৰচৰ কাৰণেও লাগিল মোক।
অ কিন্তু কিবা উঠাই দিলি কিবা দুই তিনি হাজাৰ টকা এটা বেছিকে লয় হা।
হয় নেকি?
অ' সেইটো তাৰমানে তাৰে উঠাই দিয়াৰ নামত সেইটো এটা
কোৱা নাই দেখোন মই সুধিছিলো যেতিয়া ইচ্ছা উঠাই দিব পাৰিম ন কৈছে কি ইয়াতে আহিলে হ'ল আমি কৰি দিম বেছি যে দিব লাগে কোৱা নাই।
এ বেছি দিব লগাতো মই গম পোৱা নাছিলো এই বুলেট অনাৰ যে আমাৰ ঘৰৰ বুলেট যে আছে।
অ
সি বুলেটখন তিনি বছৰৰ ই এম আই কৰিছিল না
অ
তিনি বছৰৰ ইএমআই কৰাওঁতে সি দুই বছৰ ইএমআই দিছিল। দুই বছৰ নহয় এক-এক বছৰ ইএমআই মাৰিছে হা।
উম।
এক বছৰ ইএমআই মৰাৰ পিছত আৰু দুই বছৰ আছিল। দুই বছৰত থাকোঁংতে সি এক লা এক কিবা এ নাইনটি ফাইভ থাউজেন্ড মান ইএমআই আছে চিন্হা পেইণ্ডিংৰ এইৰ বাকী।
উম।
সি তাৰ পিছত যেতিয়া উঠাই দিছিল যাই পেলে
উম।
উঠাই দিওঁতে এ তিনি হাজাৰ টকা এটা বেছিকৈ লৈছিল। মানে উঠাই দিয়াৰ কাৰণে আৰু অঁ তিন তিনি হাজাৰ টকা এটা বেছিকৈ লৈছিল উঠাই দিয়াৰ নামত আৰু। সেইটো বোলে ৰ যোনকৈ এটা ইণ্টাৰেষ্ট এটা গোটেইখিনি উঠাই দিয়াৰ নামত এটা ইণ্টাৰেষ্ট লয় আৰু।
উম।
এই তিনি হাজাৰ টকা এটা বেছি লৈছে মই কেতিয়া গম পাইছোঁ তাৰমানে কথা।
যদি সেনেকুৱা হয় তেতিয়াহ'লে উঠাই নিদিওঁ।
মোবাইলতটো গম নাপাওঁ বাৰু, মোবাইলতটো গম নাপাওঁ।
অঁ! বাইকো বেছি লৈছে?
অ! বাইক-বাইকৰ বাইকৰ কাৰণে সি উঠাই দিয়াৰ কাৰণে তিনি হাজাৰ টকা লৈছে। মোবাইলত গম নাপাওঁ কিন্তু উঠাই দিলো বেছি পইচা লয় না নলয়?
মোবাইলত নলয় বেছি, বাইকত যদি মাত্ৰ তিনি হাজাৰ লৈছে, মোবাইলত নলয়।
অঁ! মোৰ-মোৰ-মোৰ নৱেম্বৰত মোৰ প্ৰয়োজন এইটো। মোবাইলৰ
সেই ৰহ
নৱ অঁ! নৱেম্বৰত লাষ্ট মোৰ। ডেৰ বছৰ কৰিছিলো মই।
অঁ!
আহ এইটো কিহৰ মাহ জুলাইৰ মাহ। আগষ্ট, চেপ চেপ্টেম্বৰ, অক্টোবৰ ন আৰু চাৰিটা আছে মোৰ।
অঁ!
এই চাৰিটা আছে। চাৰিটাটো আৰু চাৰিটা আছে আৰু এই চিফ্টটো মৰিব মোৰ মাৰ্চত।
এচিৰটো কেইটা কৰিছা?
এচিৰ কৰিছো হেৰিটা এ আঠটা কৰিলোঁ নেকি? আঠটা কৰিছো চাগে। ডাউন পেমেণ্ট দিছিলোঁ ত্ৰিছ হাজাৰ।
ত্ৰিছ হাজাৰ দিছা আৰু
অঁ!
তোটেল দামটো কিমান পঞ্চাশ, ষাঠি?
তোটেল দামটো হ'ল ষাঠি হাজাৰ।
ত্ৰিছ হাজাৰ দিছা আৰু ত্ৰিছ হাজাৰ ইএমআই কৰিছা?
অ! ত্ৰিছ হাজাৰ ইএমআই কৰিছোঁ।
মাহে-মাহে কিমানকে আহে? তিনি হাজাৰকে আহে?
মাহে মাহে তিনি হাজাৰ নহয় চা সাতাইছশকে।
সাতাইছশকে।
সাতাইছশকে আহে মাহে মাহে।
সাতাইছশকে অহিলে আঠটা কিস্তিত হ'ব জানো।
আঠটা কিস্তিত হৈ যাব আঠটা কিস্তিত হৈ যাব।
তিনি হাজাৰ কে হলে চৌবিছশ হয়গে। তিনি হাজাৰ হলে চৌবিশ হাজাৰ হয় তিনি হাজাৰ কে যদি তই আঠ- টা কিস্তি দিয়া চৌবিশ হাজাৰ হ'ব। তিনি হাজাৰকে তই দহটা কিস্তি দিলেহে ত্ৰিশ হাজাৰ হ'ব। আৰু তই দি থাকা তয় সাতাইশছকে দিলি মোটামোটি বাৰটা মান কিস্তি দিব লাগিব।
দহটাই কলে নেকি এতিয়া ৰ'ৰ। টো মাহত দিলো হাঁ এটা নাই নাই নাই বাৰটা কৰা নাই। মাৰ্চ হেৰিত মৰব মাৰ্চত মৰব কিমানটা কিষ্টি হ'ব? জুলাইত জুলাইত এটা কাটলা এইটো মাহত এটা কাটলা। অঁ নপচ ইয়েম আই।
অঁ এইত মইয়ো কৰিম ৰ মই মোবাইলটো- কমতে বুলি কৰিব- আৰু এতিয়া আৰু এইবাৰ ল'লে আৰু মই এনেও এক্সট্ৰা পইচা নাযায় ন মোৰ।
অঁ।
সিহতৰ লাভ কি হব নো সেই সেনেকে দিলে?
নপচ ইয়েমাইত দিলে কিন্তু লাভ কি বা লাভ হয় মইও গম নাপাওঁ।
লাভ হ'ব লাহে লাহে লাভ হ'ব আৰু ধৰি লওক ধৰ প্ৰডাক্ট- টো বনাইছে বিশ হাজাৰত যদি চল্লিশ হাজাৰত বিকে- দুই হেজাৰ লাভ হ'ব কিন্তু, লাহে লাহে হ'ব আৰু।
অঁ সেই লাহে লাহে হ'ব আৰু মানে তাতে কিবা এটা কিন্তু এটা আছে।
নহয় নহয় সিহঁতৰ লাভ- সিহঁতৰ লাভ হবৈ কি লাভ সিহঁতৰ- বাজাজ ফাইনেন্স বেংকৰ এহতক পইচাটো দি দিয়ে আগতে।
অঁ।
তাৰ পিছত এ পইচাটো দি থলে বেংকে আমাৰ পৰা অলপ অলপকে লৈ থাকে।
অঁ অঁ অ আৰু বিছ- বেছিভাগ লোন আই ডি এফ চিৰ দিয়ে তয় চাবিচোন।
ডাঙৰ ডাঙৰ গিলা আই ডি এফ চি দেই কিন্তু এই সৰু সুৰা গিলা বাজাজে দেই আৰু বাজাজৰ হেৰি ইণ্টাৰেষ্ট কম।
তৰ মোবাইলৰ লোনটো কিহে দিছিল।
মোৰ মোবাইলৰ হেৰি বাজাজ-
বাৰ বাজাছে দিছিল।
অঁ।
মোৰ মোবাইলৰ লোনটো আই ডি এফ চিয়ে দিছিল। আৰু এইছিল- এচিৰ লোনটো আই ডি এফ চিয়ে দিছিলে।
অঁ তোৰ ইচ্ছা বাজাজত কৰিব লাগিছিল। এ বাদ দে একো নাই নগৰ চি এম পাইছ যদি আৰু আই ডি এফ চি কো দি থৈ আছে।
মই নকৰ চি এম আই কৈছিলোঁ। মোবাইলটো লওঁতে মই নকচেপত এ চিটো লওঁতে নকচে দিছিল।
অৱ। বাৰু যি নহক, উম ঠিকে আছে। নগজ পালি হ'ল আৰু বাজাজ ইয়াৰ দিপচ বুলি কি কথা আছে। একেই দুটা ভালেই দুটা ভালেই।
মই বাজাজটো আৰু পুৰণা লোন সেইটো পুৰণা হেৰি আৰু আগতে বেছিভাগতো বাজছেই দিছিল না।
উম।
এতিয়া সে নতুনকে আই ডি এফ চি এ দিয়া কোৰ লা। এই আমাৰ যে পেট্ৰল পাম্পটোত যেই ডি এফ চিৰ এটা এ টি এম আছে ত পইচা ওলাই পাইছা না সেইটো দি।
ক'ত আছে?
এই আমি যে তেল ভৰাও পেট্ৰল পামটো। আমাৰ ঘৰৰ কাষত যে।
অৱ।
তাতে তাতে এটা এ টি এম আছে তই সেইটো এ টি এমত পইচা ওলাই পাইছা?
ক'ত আছে এতিনো দেখা নাইচোন।
তাতে আছে এটা এ টি এম এই হেৰিটোত আছে, বিল অ পেট্ৰল পাম্পৰ ভেতিৰত বিল্ডিটোত বিল্ডিটোত।
নাই নাই মই গমেই নাপাওতো এ টি এম আছে বুলি।
অ তাতে ত পইচা ওলাবি খুচুৰা পইচা ওলাই একশ টকীয়া নোট। তই পাঁচ হাজাৰ ওলা দুই হা দুই হোজাৰ ওলা একশ টকীয়া নোট ওলাই। অৱ মই কালি আমাৰ দোকানৰ বাকী কিবা কাৰণে যে মই যোৱাই পইচাও ওলাই
তোৰ আই ডি এফ চিৰ এ এটি এম আছে নেকি?
আই ডি এফ চিৰ নাই, তই যিকোনো এ টি এম লয়ই গ'লে হ'ল ওলাই যাব পইচা।
কি কোৱা পিছে আহিলে কালি যাম ৰ
মই শুন না মই পাঁচ হোজাৰ ওলাইছিলো হা।
উম।
পঞ্চাশ খন পাঁচু একশ টকীয়া নোট ওলাইছে ৰেই।
ভালে হৈছে
অৱ মই দোকানত যাই পেলাই দিলোঁ নহয়।
উম।
দোকানত যাই পেলাই দোকানত যাই পেলাই দেংতে কি কি কয় জানা।
বাবু ক ক'বেৰে ইমান একশ টকীয়া লৈছা পঞ্চাশ খন একশ টকীয়া লৈছা। বিৰাট ভাল কাম কৰিছা মোক দোকানত লাগে মই খুচুৰা পইচা। মই গনতি কৰি তত পোৱা নাই তিনি মিনিট মান লাগছে তই ভাবনাও। পঞ্চাছ টকীয়া পঞ্চাছ কেতি একশ টকীয়া পঞ্চাছ খন হৈছে ধেমালি নেকি।
তাতে মানে অকল মানে অ খোজকাঢ়ে পাই কিজানি।
তাকেইতো খুচৰাই থয় হেন পাইছো না মৰে মই ওলাব যাওঁতেই খুচুৰা ওলালা না ফাৰ্ষ্ট। সেনেকা গম নাপাওঁ মই একবাৰেেই ওলালো দেচোন। শ্বিলং ভেলি শ্বিলং ভেলি পিছে হয় শ্বিলং ভেলি মই বিচাৰিলে জাৰে-তাৰে পইচা ওলাম
ঐ অ ভাল কথা মনত পেলাই সিঁহতে শ্বিলং ভেলি কেচ পইচা লৈ যাব লাগব
অ ভাল মই শ্বিলং গেলে জাৰে-তাৰে পইচা ওলাম একশ টকীয়া নুটউলাম গটাই
এইবেলি এইবাৰ কেচ পইচা নিবই লাগব নহলে
কেচ নাই নাই নাই নাই নাই কেছ পইচাই লৈ যাম মই ট্ৰাঙচিলিত অনলাইন নচলে না?
উম ক্রাংচেৰি বুলি কি নচলে শ্বিলঙৰ ফালে নেট ভালকে
অ নচলে নচলে নাই তাতে মই ভাল এতিয়া এটা দেখা পিইছো য'ত খুচুৰা পইচা ওলাই না তই তাৰে তাৰে ওলাম মই
অ নকবি চবকে
নাই নাই নাই নকওঁ মই আৰু সেইটো এ টি এমৰ কথা চবে গম নাপায়
অ ময়ে গম নাপাও আজিকালি তাতে এ টি এম আছে বুলি
মই মই দেখছো এ টি এমটো তেল ভৰাব যাংতে কিন্তু মই
লক্ষ্য কৰা নাযায় ন সেইটো চাইদে ইমান এনেকা
অ আৰু কিন্তু নিয়ম মতে ডাঙৰ ডাঙৰ পেট্ৰল পাম্প গিলাত এ টি এম থাকেই বেছিভাগ
অ এইটো ইমান ডাঙৰ পেট্ৰল পাম্প নহয় কিন্তু আমাৰ এইখিনি এৰিয়াত কিন্তু পেট্ৰলৰ পাম্প নাই না একে ইজাপত এইটো বহুত চলি আছে
উম বহুত চলি আছে আৰু ফেচালিটিও ভাল দিছে না চাউণ্ড চিষ্টেম চাউণ্ড চিষ্টেম চব থাকে
ফাষ্টতে নতুনতে চৰকাৰ
নাই নাই নাই ভাল দিয়া নাছিল মই ভাল পোৱা নাছিলোঁ পেট্ৰলটো কিন্তু এতিয়া মই ভাল ভাল এতিয়া ভাল দি আছে আৰু পেট ট্ৰল মাৰা নাই কিন্তু এতিয়া যি দেখা পাইছোঁ
অ একদিন কি হৈছে মই মই একদিন পঞ্চাশ টকাত তেল ভৰালো তাৰপিছত মানে কি হ'ল মিটাৰটো নাছিল মানে সি মানে ভৰাই পেলাই মিটাৰ উঠা নাছিল মও চৱা নাই সি ওলাই দিছে দি পেলাই মই দিয়া বুলি ভাবি বন্ধ কৰি যাবাই গৈছো আৰু আকৌ মানুহটোয়ে মাতি আনিছে কৈছে কি দিয়া দিয়া যাৱাই নাই ত সেই মিটাৰটোত সিহঁতৰ মিটাৰটো কিবা এটা প্ৰব্লেম হৈ থাকে
অ
নহলে কিবা ৰখব লাগে পাঁচ মিনিট মানে সেই প্ৰব্লেমটো হৈছিল মই আৰু দিয়া বুলি ভাবিছো মই ভাবিছো পঞ্চাশ টকাৰ পতককে হৈ যায় কিন্তু মই বেছি গৈছিলোয়ে আৰু টেংকি ঢাকন-চাকন বন্ধ কৰি আকৌ মাতছে মাত মাতাৰ পিছত আহিলো আহি আকৌ ভৰাই লৈ গেলো
তাপিছত মি মিটাৰতো নাই নামত না এইটো পইচাটো হেত পকেটত ভৰাইলয় ন
এ বহুতে থগাই কমবে বে দুইশ টকাত তেল মাৰব দিলি এশ লিখি পেলাই মাৰি দিয়ে একো ক'বও নোৱাৰ ন তই, তই আকৌ যদি কোৱা দুই তই দি থৈ আহিব কবি মই হেৰি এশ শুনা পাইছো মই সেনকে কব
উম আৰু সেইকাৰণে পেট্ৰল সেইকাৰণে তেল ভৰালো মিটাৰৰ ফালে চাই থাকব লাগে
উম এই একবাৰ মই এমটি মোৰ লগৰ এটাৰ এমটি আছে, সি আৰু মই একবাৰ এই হেৰিত গেছিলো সোণাপুৰ গৈছিলো। যাওতে এই তোৰ জোৰা বাটৰ ফালে পেট্ৰল পাম্পটোতো বেয়া পিছে। অহ।